অ শুনিছোঁ। কোৱা।
ভালে, ভালে আছা?
অ, ভালে আছো। তুমি?
ময়ো ভালে আছো।
অ, কি কৰি আছা?
মই আছো এনে। তুমি?
অ, মই এনেই বহি আছো।
অ, আজি ভাবিছিলো ভ্ৰমণৰ ওপৰত অলপমান কথা পাতো।
অ কোৱা।
বাৰু তুমি ভ্ৰমণ কৰি ভাল পোৱা নে?
ভাল পাওঁ। তুমি পোৱা নে?
অ, ভ্ৰমণ কৰি ভাল লাগে।
অ, তুমি এনে ভ্ৰমণ কৰিব ক'ত যোৱা?
মই ভ্ৰমণ কৰিবলৈ বহুত ঠাইত গৈছো, কিন্তু মই অ শেষৰ বাৰ মেঘালয়ত গৈছিলো।
হয় নেকি? অ। কেনেকুৱা লাগিল?
তাৰ পৰা ক'ত গৈছিলা?
মই শেষৰ বাৰ খামৰেঙা গৈছিলো। খনৰেঙা বিল।
হয় বুজিছো। বাৰু তুমি আজিলৈকে ক'ত ক'ত ভ্ৰমণ কৰি পাইছা?
মই ভ্ৰমণটো লাষ্ট টাইম চিৰচা গৈছিলোঁ। এইটো অৰুণাচল প্ৰদেশ, হয়। এইটো বাইক লৈ গৈছিলো। অ, আমি চাৰিজন। তাৰপিছত তোমাৰ আহ তাৰ আগৰবাৰ কলকাতা গৈছিলো। অ', তাৰ আৰু আগৰবাৰ নেপাল গৈছিলো। তাৰপিছত, তোমাৰ আহ একবাৰ গৈছিলোঁ অৰুণাচল। এ ইয়াতে গৈছিলো আৰু মেঘাল মেঘা মেঘালয়ো গৈছোঁ।
অ তুমি বহুত ঠাইতে ভ্ৰমণ কৰিছা।
অ বহুত ঠাইতে কৰিছো আৰু আহ আৰু ভাবিছো ডিচেম্বৰ মানত আৰু এটা ভ্ৰমণ ডাঙৰ ভ্ৰমণ, আহ কৰিব মন গৈছে। তোমাৰ বানাৰাছ যাব মন গৈছে বানাৰাছ আয়োদ্ধা চায়োদ্ধা ঘুৰি আহিব মন গৈছে। এইটো ভাবি আছো প্লেন বনাইছো। চাও হয় য দি, আহ কৰিবলৈ যাম। তুমি ক'ত ক'ত গৈছা?
মই মেঘালয়, কলকাতা, ঝাৰখণ্ড এইবোৰলৈ গৈছো।
অ', কলকাতা, ঝাৰখণ্ড আৰু
মেঘালয়
উম, তুমি বেছিকে ভ্ৰমণ কৰিব কাৰণে তুমি কি বস্তু ভাল পোৱা গাড়ী, ট্ৰেইন তাৰ পিছত বাইক বা স্কুটি কিহত বেছিকে ভাল পোৱা?
বাইক।
বাইকত। হয় নেকি, অ। ময়ো বহুত ভাল ময়ো বহুত ভাল লাগে, বাইকতে ভাল লাগে। ভ্ৰমণ কৰিব হলে, বাইকতহে ভাল লাগে, আহ। ট্ৰেইনতো ভাল লাগে, ট্ৰেইনতো শুই শুই যাব পাৰে কিন্তু গাড়ীত ইমান ভাল নালাগে মোক।
মোৰো বেছি ভাল নালাগে।
আহ, মোকো ভাল নালাগে এই গাড়ীত।
হয়
এনে তুমি লাষ্ট টাইম মেঘালয় গৈছিলা, তাতে কি কি ফেমাচ বস্তু আছে ক'ব পাৰিবা নেকি তাৰ বিষয়ে?
পিছত মই, সাদা দেখোন মানুহৰ অ লিংচিয়াই ফলচ, নিউলিকাই ফলচ, এলিফেণ্ট ফলচ বিভিন্ন ধৰণৰ জাগা ঠাই আছে, মই বহুত ঠাইত ফুৰিছিলো কিন্তু মোৰ নাম বোৰ মনত নাথাকিল।
হয় নেকি
কি বজাৰত বহুতে কম
অ পুলিচ বজাৰ পুলিচ বজাৰ বজাৰৰ কাষতে আমাৰ মাহীহঁতৰ ঘৰ আছে আমি যাই থাকো তাতে অ তাতে ভাল অ আমাৰ নিজৰ আলহীৰ ঘৰ আছে তাতে যাওঁ কেতিয়াবা ফুৰিবৰ কাৰণে ভাল লাগে ততে শ্বিলংটো ঠাণ্ডা জাগা ন ঘূৰিকে অলপ ভাল লাগে
মই শ্বিলঙত মছ ম গৈছিলো
হে
উ মই শ্বিলঙত চেৰাপুঞ্জীত গৈছিলো
চেৰাপুঞ্জিত আহ কেনেকুৱা লাগিল জোগাটো ভাল আছে না
বহুতেই ধুনীয়া আছিল
চেভন চিষ্টাৰটো তাতে গৈছে নে
হয় হয় গৈছিলোি
অ অ তাৰে বাংলাদেশ বৰ্ডাৰ দেখা পাই চাইছিলানে
হয় চাইছিলো।
আহ ভাল লাগে তাতে। তাতে যাই থাকে আহ। আৰু তোমাৰ এনেই এতিয়া বৰ্তমান আহ ওচৰত ক'ত গ'ল। হয় শ্বিলংটো ভ্ৰমণ কৰিলা মেঘালয় এনে ওচৰত। তাত।
উচলত মই কেইদিনমান আগতে বালাজী গৈ আহিলো।
অ বালাজী বালাজীতো মই আগতে বহুত গৈছিলো এতিয়া বহুত।
মই গৈছো তাতে মোৰ মানে সকলোতে বেছি ভাল লাগে। তে এটা শান্তি অনুভৱ হয় মোৰ মতে।
অ মই সৰস্বতী পূজাত গৈছিলো তাতে শান্তি অনুভৱ হোৱা নাই ইমান যে মানুহ আহিছে কৰ'ৰ পৰা। এই ভালাজিত সৰস্বতী পূজাৰ দিনা গৈছিলো এই পাপে পাপ। সৰস্বতী পূজাৰ দিনা গৈছিলো মই বালাজ। যি মন্দিৰত। শান্তি নাছিলিলে এই দিনা এনে বেলেগ দিনা।
নাই মই যেইবাৰেই গৈছো ইতে বেছি মানুহ নাছিল সেইবাবে শান্তি অলমান মোৰ মানে। নিজৰ এটা ভাল লাগে সেইে আৰুে ইমান শান্তি বেছি। কথাতৰা নাই সিটো কোৱা নাই মই।
অ হয় অ মনৰ শান্তিতে অ তাতে। ভাল লাগে বহুত। মানুহবোৰ আহে বহুত দূৰ দূৰ। পুৰাই। কামাখ্যা টেম্পল গৈছেনে। কাম্যখা।
গৈছ গৈছো গৈছো।
মাএ গৈছে। লা টাই কেতিয়াৈ আহ।
মই আজিলৈকে দুবাৰেই গৈছো আৰু লাষ্ট। টাইম তিনি চাৰি বছৰ মান হ'ল।
হয় নেকি অ মই। মই তো গৈয়ে থাকো।
কেতিয়া গৈ চিলা।
মই বেছি দিন হোৱা নাই আহ দুমাহ মান হল কামাখ্যা যোৱা।
অহ।
বেছি দিন হোৱা নাই। অ তাতে ঘূৰি গে তাৰ কামাখ্যাত যাইকও বৰ ভাল লাগে শান্তি লাগে মনটো তাৰে অ পানীৰ কাষত যায় বহি থাকিব বৰ ভাল লাগে
হয় ঠিকেই কৈছা বাৰু তুমি বহুত মন্দিৰ গৈছ নে
বুদ্ধ মন্দিৰ
হয়
অ নাই যোৱা মই বুদ্ধ মন্দিৰ যোৱা নাই তুমি
বুদ্ধ মন্দিৰ নহয় বশিষ্ঠ মন্দিৰ
অ বশিষ্ঠ মন্দিৰ অ মই গৈছিলো একবাৰ গৈছিলো ততি মই মানে একবাৰ গৈছিলো মানে আজি যে কি তিনি চাৰি বছৰ একবাৰ আগতে গৈছিলো গ'লেও মোৰ ফ্ৰেণ্ডৰ ঘৰত বশিষ্ঠ ঘৰ তাতে আছে কিন্তু মই ৰাস্তাটো পাহৰিলো মন্দিৰ পানী যোৱা সেইখণে মই যোৱাই নাই এইটো ইমলিং চাইদও গৈছিলো অ ইমলিং চাইডে গৈছিলো ইমলিং ন ইমলিং বুলি কয় ন বশিষ্টৰ পৰা যায় । সেইটো চাইডে গৈছিল । হয়
হয় উম
তুমি এনে বেছিকে্ৰেভেলিংটো গাড়ীত কৰিছ নে বাইকত কৰিছ নে কিহত ট্ৰেইনত কৰিছে মানে ভ্ৰমণটো
ভ্ৰমণতো মই ট্ৰেইনতো কৰিছো বাইকতো কৰিছো বহু ঠাইত কৰিছো মানে বহু যান বাহনদি কৰিছো
হয় নেকি বহুত জানিব নতে তোমাক বেছি বেছিকে ভাল লগাগাটোো বাইকে
হয় বাইক
আহ আহ ভৱিষ্যত কত যাম বুলি ভাবিছা তুমি
ভৱিষ্যত মই মোৰ আহ কোন কোন আছে চাউথ কোৰিয়াত যোৱাৰ
এই বা তাতেকে যোৱা তাতে কিনো আছে চাট কৰি তোমাক ভাল লগাগা হে
বি টি এছ কনচাৰ্ট চাবছা
হে তুমি বিটিছ লভাৰ নেকি
মই সকলোকে ভাল নাপাওঁ সু আৰেইম আৰু ভিক ভাল পাওঁ সেইকাৰণে যাব খুজিছো তাতে
হয় নেকি এইবোৰ মই চিনিয়ে নাপাওঁ সেইটোয়ে এক কথা উম বি টি এছ লব লাগে চাউ
অ হয় বাৰু তোমাৰ ক যাব চাইছে সপোন
মোৰতো ইমান দূৰ যাবলৈ ইচ্ছা নাই মোৰতো লাষ্ট মই ক'লো নহয় বনাৰস যাম বুলি অ আ অলপ বাজেট মিলাইকে অ লগ বন্ধ মিলিগে ফ্ৰেণ্ডৰ লগতে ভ্ৰমণ কৰি বহুত ভাল পাওঁ ফেমিলিত চিকে ফ্ৰেণ্ডৰ লগত । পামমান বেছি ভাল লাগে সেইকাৰণে আমি চব লগ মিলিকে ভ্ৰমণ কৰিব কাৰণে বানাৰস যাম তাৰ দাদাৰো মানে তাৰ ককায়ৰ বিয়া আছে অ বিয়াৰ দিনা থাকিম বিয়াও খাম তাৰ পিছত নেক্সট দিনা বনাৰাজ পোৰা ভালকে ঘূৰিম অহ তো তোমাৰ অ কওঁক ছেপ্টেম্বৰ মানত আছে আহ পইচা অলপ যেতিয়াকে তাৰপিছত যাম বুলি ভাবিছো পইচা জমা কৰিকে হে
চাবা হয় কি ননে সেইটো নাজানো
বাব তুমি চেষ্টা কৰিলে অবি সপোনতটো সঁচা হবে বাৰু কিয় নহব সটো অলপ তুমি কষ্ট কৰিব লাগিল অ চাউথ কৰিয়াৰ আৰু বেলেগ কিবা এনে হ
কি কৈছা শুনা নাপালো
তুমি ইমান দূৰ যি যিহেতু কলা ইমান দূৰৰ চাউথ কোৰিয়া ইমান ডাঙৰ সপোন আছে তোমাৰ দিন ন একদিন পুৰা হৈ যাব আৰু তেনেকুৱা কিবা বেলেগ ক আছে নেকি তোমাৰ য যোৱা সপো
বেলেগ কাট্ৰি কাট্ৰি নাই কিন্তু চুইজাৰলেণ্ড আছে আৰু ৰাজ্য আছে দাৰ্জিলিং
অ দাৰ্জিলিংতটো বহুত ভাল অ তুমি গলা দাৰ্জিলিঙো ভাল লাগে আৰু সুইজাৰলেণ্ড দাৰ্জিলিংটোো তোমাৰ পাহ কাল তাতে তোমাৰ ঠাণ্ডা
তাকে তোমাৰ বৰফ টাইপৰ এনেকুৱা বৰফ পৰি থাকে সে তাতে সেইকাৰণে মোৰ যাব ভাল লাগিব মানে যাবৰ ইচ্ছা আছে
হয় নেকি আহ হ উ অ তাত তে আৰু তোমাৰ এনেকুৱা কাশ্মীৰ চাশ্মীৰ এনেকুৱা য যোৱা মান নাই নেকি লাডাখ কাশ্মীৰ আৰু তাৰ পিছত তোমাৰ বহুত জাগা আছে জগা আছে যিটো
আছে আছে আ আ ক যোৱাৰ ইচ্ছা আছে মোৰ
কাশ্মীৰি হয়নেকি আহ কাশ্মীৰো ভাল লাগোৰ কাশ্মীৰ মোক লাষ্ট মোক লা মোক ট্ৰেভেলিঙৰ কাৰণে একবাৰ ডাইৰেক্ট পুৰা বেগ চেগ লৈকে পুৰা লাডাখ যাব মন গৈছে যেনেকুৱা আমি একবাৰ গৈছো হেল্ল' অ তোমাৰ তাতে গৈছিলোঁ।। অৰুণাচল গৈছিল।
হয়
অ লেগেজ চেগেজ লৈ গৈছে। আমি চাৰিজন গৈছিলো দুজন দুজনকে গৈছিলো, বাইকত গৈছিলো অ এসপ্তাহ মান থাকিলো, বাহিৰতে থাকিলো, বাহিৰতে বনালো, অ তিনিদিন মান হোটেলত থাকিলো। তেওঁ কেম্পিং কৰি কৰি গৈছে বহুত মজা লাগিছে ভাল লাগিছে। এইটো কেতিয়াও পাহৰি নাযাাৱে অ। এনেকুৱা এইটো ট্ৰেভেলিংটো বৰ ভাল লাগিছে আৰু।
তোমাৰ কোনটো বেছিকৈ ভাল লাগিছিল
অ সেইটো আমাৰ চিৰচা বুলি এটা আছিলে। তাৰ পৰা চিৰচাৰ পৰা তোমাৰ পুৰা এ এনেকুৱা ব বৰফৰ পাহাৰবোৰ চব দেখা পোৱা যায় ইমান ধুনীয়া লাগিছে তাতে আমি একদিন থাকিলো তাৰপিছত- হোটেলত থাকিলো। ইমান ঠাণ্ডা জোগাটো। লেপ চেপ লৈকে শুলেও পুৰা ঠাণ্ডা লাগে।
হয় ঠিকেই কৈছো অ ইমান ভাল লাগে।
হে
এইবোৰ বোলো ভাল লাগি যায়।
অ এইবোৰ যিমান শিক্ষাত শিকিবলৈ নাপায় বোলে সিমান ট্ৰেভেলিঙৰ পৰা ভ্ৰমণৰ পৰা পৰা শিকিবলৈ পোৱা যায় বুলি কয় নহয়। অ হয় হয় সেইটোৱে। অ দিয়া ঠিক আছে অ অ ঠিক আছে দিয়া। আহ পিছত কথা পাতিম বাৰু।
এক